শুনিছা নে
অহ শুনিছো
অহ ভালে আছা
আছো আছো
অঁ কি কৰি আছা
এ এনে আছিলো
অহ বাকী ঘৰত খা খবৰ
উম ভালে ভালে
অ অ গা ভাল পাইছা নাই
উম পাইছো পাইছো
অ বা বাকি খুৱা হ'ল নে কি
খোৱা বোৱা নাই হোৱা খাম আৰু
অ তাৰপিছতে এই মই মানে আজি মাংস অকণমান আনিছিলোঁ
অ
তাকে এতিয়া বনাবলৈ মানে মাংস আজিলৈকে বনাই পোৱা নাই নহওঁঘৰত থাকিলে আকৌ মাহতে বনাই মেলি দিয়ে এতিয়া কেনেকেনো বনাই বোলো তোমাকে সুধো ঘৰলৈ ফোন কৰি আছিলে মানে ফোন ৰিচিভ কৰা নাই
অ প্ৰথমতে পিয়াজ নহৰু এনেকে ভাজিব লাগিব তাৰপিছত আলু চালু সেইখিনি মাংসখিনি প্ৰথমতে ব্ৰইল কৰিব পাৰিবা তুমি ধৰক তাৰপিছত ব্ৰইল কৰি মাংসখিনি সিজাব তাৰপিছত এনেকে মচলা চচলা দিব দিয়াৰ পিছত অলপ উতলিব দিব তাৰপিছত পানী দিব দিয়াৰ পিছত সেয়াই আৰু
এতিয়া মই মানে প্ৰথমতে মাংসখিনি এনেকে ধুব লাগিব
অ ব্ৰইলাৰ মাংস হলে ধৰক অলপ ব্ৰইল কৰিব পাৰিব তাৰপিছত ধৰক ন সৰু পিঁয়াজ আদা চাদা খুন্দি মেলি ভাজিব মানে মাংসটো ফাৰ্ষ্ট ফ্ৰাই কৰি ল'ব তাৰপিছত সে ফ্ৰাই কৰি হোৱাৰ পিছত গোটেইখিনি আলু চালু দি পেলাই অলপ সিজিবলৈ দিব তাৰ পৰা পানী দি দিলে হৈ যাব আৰু
ৰবা চোন ৰবা মই ঘৰটো উলিয়াই লৈছোঁ এতিয়া মাংসটো ধুই পেলাই মানে মই হেৰি এইটো কি সিজাব লাগিব ন
উ
উম এনেই ভাত আমি যেনেকে দিওঁ তেনেকে
তেনেকে মানে ধৰক পানী কুকাৰত আপুনি চি দি দি পেলাই দিয়াব পাৰে দুটা বা তিনিটা ব্ৰইলাৰ মাংস হ'লে
উম
নুধুলেও কথা নাই কইলা মাংস হ'লে ধৰক নুধুলেও নাই
আৰু মাংসৰ লগত কি খাব পাৰি বেলেগ কিবা খাব পাৰি নি
মাংস লগত বেলেগ মানে কি আৰু তেনেকে
আও কিবা মানে পাচলি চাচলি দিব পাইনি
পাচলি চাচলি মানে আপুনি লাই দিব পাৰে লাই শাক নহ'লে কবি পাতটো
গাহৰিৰ লগতহে দিয়া হপায়
নাই লাইটো এনেকুৱা মাংসৰ লগত দিব পাৰে নহয় ব্ৰইলাৰ কয়লাৰ মাংসৰ লগত কবি পাতটো দিব পায় কবি
এনে বিলাহীতটো দিয়া দেখি
অ বিলাহীও পাৰিব বিলাহীটোহে উ ভা মানে ধৰ যেতিয়া উতলি থাকে আৰু বা অলপ সিজা লিখিয়া হয় মাংস তাৰ ওপৰত দি দিব লাগে
পানীটো এনে
উ পানীটো মানে ধৰক অলপ দিলেই হ'ল আৰু যিমানটো মাংস আনিছে আপুনি
মানে ভাতত যিমানটো দিওঁ সিমানটো পৰিমাণে দিলে হ'ব নাই
ভাতত মানে অ', সিমানটোৱে হ'ব মাংসটো আপুনি এতিয়া কিমান আনিছে ধৰক এপোৱা আনিছে যদি অ', অলপ দিলে হ'ল বা আধা -আধা কেজি আনিলে অকমান বেছি দিব এমকতকে অকমান ধক চিটি দুটা ভবা দিলেই হ'ল। আপুনি মাংসটো বইল মাংস খাব পাৰে খাওঁ বুলি ক'লে তেনেকৈ আদা চদা নহৰু চহৰু পিচি পেলাই তাত হুইচেল- হুইচেল দিয়াই দিলে হ'ল আৰু চিটি দি।
এ মই সিজাই খাই বেয়া পাওঁ মাংস।
অ',
এনেকে ভাজে মানে ইমান জোলটোও বেছি হ'ব নালাগে। অকণমান ভাজি নিচিনা হৈ থাকিব লাগে তেতিয়া ভাল লাগে।
ভজা মাংসটোত কেপচিকাম দিব পাৰে আৰু কা ভাজি খালে।
অঁ', মই মানে মাংস বনোৱাই নাই মাংস মানে আজিলৈকে বনাই পোৱা নাই। এনেইতো দালি তাৰপিছত আকৌ আলু ভাজি মোৰ মানে তেনেকেই ভাত বেছিকৈ খোৱা হয়। আলু পিটিকা।
হা',
দিনটো সিজ জাইলঙত তেনেকৈয় খোৱা হয় প্ৰায়।
অঁ',
তাৰপাচত আজি আকৌ বোলো মাংস খাও, আৰু মই উঠাই দিছো বাৰু এতিয়া- এতিয়া কেইটা কেইটা অ ', হে মানে চিটি মাৰিব লাগিব?
কেইটামানে দুটা দিলে হ'ব।
অঁ', দুটাতে হৈ যাবনে? মই ভাততে লাগিছোঁ মই ভাতত। টো চাৰিটা পাঁচটামান দিওঁ।
ভাতত মানে অকলে খালে দিব লাগে। এ', এটা বা দুটা দিলে হল, মাংসত বেছি নালাগে মাংসটো নহ'লে ফেটফেটিয়া হৈ যাব নহয় বেছি দিয়ালে।
অ', ভাগি যাব ন।
ওহ',
তাকে এদিন আকৌ এই আমাৰ এই- এই বনভোজ এটা আছে।
আহ',
এতিয়া তাত মানে মাছৰ -মাছ বনাব লাগে।
উম।
দায়িত্ব দি থৈছে।
অ।
মাংসটো বেলেগে বনাব।
উম।
মাছটো বনোৱাটোহে।
মাছতটো মানে তেনেকে আৰু মাছখিনি প্ৰথমতে ফ্ৰাই। কি কৰিব মাছ খিনি ধুনীয়াকে ফ্ৰাই কৰি কাঢ়ি পেলাই তাৰ পিছত আপুনি কি কি পাচলি দি বনাব, ধৰক জিকা আলু এনেকে বিলাহী দি বনাই নে নলটেঙা দি বনাই নে ন
অ মই মানে। সেইদিনাখনি দেই লগৰজনী ঘৰত কিবা আমলখি দি পেলাই বনাইছে। এ বহুত ধুনীয়া লাগিছিলে খাবলে, ইমানেই মানে ধুনীয়াকৈ বনাইছে নহয়।
অ
মুঠতে আমলখি দি পেলাই বনাইছে।
আমলখিটো সেইটো মানে আমলখিটো উ খুনদনাত। পিচি নহ'লে বা মিক্সিত অকণমানকৈ গুড়ি কৰি পেলাই। ধৰক পানী দি। পেলাই সিজি হেৰি কৰিব লাগিব যেনেকে মাংসটো বনাই তেনেকে উতলাব লাগিব।
মানে প্ৰথমবাৰৰ বাবে খাইছোঁ আৰু। অ মোৰ মানে প্ৰথমে ধৰিব পৰা নাই দেই মানে টেঙাত। টেঙা লাগিছে মই এইটো কি বুলি কয়। নলটেঙা জোলটো খাইছিলোঁ। মাছৰ জোলটো তাৰপিছত। ত মই সুধিছো অ খুুৰী। কিহে বনাইছে তাৰপিছত তেতিয়া কৈছে এই আমলখি দি বনাইছোঁ।
অহ।
কি মাছ ইমান ধুনীয়াকৈ বনাব পাৰি।
অ সেইটোৱে মানে ধৰক খোণৰা অকমান পিচি। থেতেলিয়াই লোৱা গোটে তাত। বা আলুটো সিজাই ললো সিজাই অলপ। লাগিব। সিজাই পেলাই সেনেকে। জোলল দি মানে ধৰক বহাই দিলে তাৰপৰা অলপ হেৰি হ'ব যেতিয়া পানী দি দি দি লাষ্টত খুব উতলাই আৰু তাত। মাছখিনি দি দিলে হৈ গ'ল আৰু ধেৰ তেনেকে বনাবা আকৌ অমৰা দি পাৰি তেনেকে কৰদৈ। মানিমুনি দিও বনাব পাৰি।
কোনটো বেছি ভাল লাগে বাৰু মোক। কিন্তু আমলখি জোল টো বহু।
আমলখিটোও ভাল লাগে খাবলে ধৰ বা নল টেঙা আলু এনেকে দি খাইও ভাল লাগে।
উ অ মাংহখিনি হে নমালো এ এতিয়া ইয়াত নিমখ হেৰি সানি দিও নেকি আদা।
মাংস খিনিত মানে উম নহৰু - পিয়াঁজ চিয়াজ কাটি পেলাই অকণমান থেতেলিয়াই লওক। তাৰপিছত আৰু আচডচ তাৰপিছত সেইখিনি গেছত তেল চেল দি গৰম হেৰি কৰক। বহাওক তাৰপিছত মাংসটো দি দিব। আৰু আলু কাটি পেলাই। তা অকমান সিজিবলৈ দিব তাৰ পিছত তেনেকুৱাতে বিলাহীতটো দিব দিয়াৰ পিছত পানী দি উতলাব আৰু খুববৰতে মচলা চচলা দি পেলাই।
বিলাহীটো একেবাৰে শেষত দিব লাগিব নেকি?
বিলাহীতটো মানে অকমান যেতিয়া সিজা লিখিয়া হৈ থাকিব ন - মানে ধৰক অকণমান যেতিয়া পানী দিয়া - সময় আগে আগে দি দিলে হ'ল তাত।
মই মানে ইমান এটা জোল নকৰো অমান ভাজি নিচিনা কৰিম মানে।
অ তেতিয়া তেনেকে পাৰিব বলাৰ অকমান অকমান পানী দি দি দি দি লাষ্টত নধৰাকে কৰিব মানে ধৰক গেছটো অলপ কমাই ল'ব।
অ
কমাই
অ এতিয়া মই মাছৰ ব্যঞ্জনবিধ কেনেকে মানে কোনটো দি বনালে ভাল হ'ব আমলখিটো বাৰু ইয়াত পাওঁ এতিয়া নাপামেই।
লখি ধৰক জিকা আলু বিলাহী দি বনাব পাৰে যদি নলটেঙা
অ মানিমুনি দি কেনেকে বনাও? সেইটো কওকচোন, মানিমুনি আছে বাৰু।
মানিমুনি মানে সেই চাঙৰিটেঙাটো আছে নাই? ডাঙৰ লিখা যে অকমান পাত। টো
দেখা নাই বাৰু।
মানিমুনি দি মানিমুনি খিনি সিহতে সৰু সৰুকে মিহি মিহিকে কাটিব লাগিব।
উম
কাটি পেলাই যেনেকে ধৰক আমি সিজাও এতিয়া আমি ধৰক মানিমুনি ব মানিমুনি যেনেকে বনাওঁ মানে অকমান সিজাব লাগিব আলু দি পেলাই তাৰপিছত সিজাই মানে তাৰ হেৰিটো মোহাই মোহাই
উম
সেই দিব লাগিব টেঙাটো।
মানে তাৰ শি তাতো
অ সীতাতো মানে হয় মই তক পানীতো থাকিবই। ধুনীয়াকে ধুব ভাজে ধুই পেলাই সেই যিটো পানীল'ব সেইটো পানী তাতে সেইখিনি মোহাই মোহাই ধুনীয়াকে
উম
দিব পাৰিব। বা নহলে মানে কি এই সৰু মানিমুনিটো মিক্সিত মাৰি পেলাই বনাব পাৰিব মিক্সিত ধুনীয়াকে গুৰি হৈ যাব ন মিহি হৈ যাব তেনেকে ভেদাইালতা নৰসিংহ পাত বনোৱা হয় তেনেকে বনাব লাগিব।
তেতিয়াহ'লে সেইটোকে বনাই চাব লাগিব, মানে ভেদাই তাত আকৌ ভেদাই ভেদাইলতা নৰসিংহ দিব নালাগে নহয়?
নালাগে নালাগে সেইটো নালাগে।
অ মই ভাবিছো মানে। এতিয়া জিকা বিলাহী এইবিলাকতো খায়ে থাকে ন।
অহ।
মানে বেলেগ এটা সোৱাদযুক্ত হ'লে বেছি ভাল লাগিব।
অ তেতিয়াহলে
কিন্তু আমলখিটো মানে মই আমলখি জুল টোৱে বনাব মন আছিলে কিন্তু আমলখিটো এতিয়া ইয়াততো নাই।
অ হৈ যাও সেইটো হয় এতিয়া সেই তেনেকে মোৰ হেৰি চঙৰি টেঙাটো মানে মানিমুনি তেনেকে আনি খাব পাৰিব আনি বনাই।
তাকে মই সেইটো কাৰণে বোলো সুধি লওচোন কেনেকে কি বনাব লাগে তুমি আকৌ ভালকে বনাব মেলিব জানা যে।
আহঁ হয়।
উম তাকে। বাকী খোৱা বোৱা কৰা নাই ন।
নাই কোৱা নাই কোৱা।
হ ভাল লাগিলে দিয়া ধন্যবাদ দেই।
অ ধন্যবাদ অ।